হেল্ল', নাই এন নে আছোঁ, আপুনি?
ময়ো এনেই আছোঁ, ঘৰতে কাম বন কৰি। ভাত খালা? ভাত খালা বোলো?
নাই খোৱা, আপুনি খালে?
নাই ময়ো খোৱা নাই, এ বনাই থৈ আহিছোহে চোতালত বহি আছোঁ। ক'বাত গৈছিল নেকি আজি দেখিছোঁ। আজি ব্ৰ'ইলাৰ মাংস বনাইছো। কৰবাত গৈছিলা নেকি আজি? তুমি আজি কৰ'বাত গৈছিলা নেকি? আজি তোমাক কি কৈছিলো একো বুজি পোৱা নাই দেই। তুমি আজি ফুৰিব কৰ'বাত গৈছা?
অহ', আজি আইতা ঘৰত গৈছিলো।
অহ ', কিয় গৈছিলা।
মানে আজি খেল আছিলে ন ইমান ভাল লাগিছে খেলত।
অহ ', খেল ছালা। তুমি- তুমিও খাই খেল চাইছিলা। তুমি খেল চাইছিলা?
পে চাই।
অহ ', মানে একো গম পোৱা নাই কি কৈছিলে একো বুজি পোৱা নাই দেই মই।
মই কৈছো যে কাবাডী খেল হৈছিলে।
অহ ', - অহ ',
বুঢ়া ডেকা সকলোৱে খেলিব।
হহ ', তুমি চাইছিলা গোৱা।
চাই পেলাই বহুত ভাল লাগিছে।
হয় নেকি?
উম',
অহ ',
লগতে মোকো খালিব কৈছিলে মই নেখেলিলো। মই অলপ অসুবিধা হৈ আছে সেইটো কাৰণে মেখেলী, এনে খেল বাৰ উম',
নালাগে না নিজৰ গাঁৱত
অহ ', নিজৰ গা ধৰা অ নিজৰ গা ধৰা হ খেলিলো হয়। এতিয়া বেলেগ গাওঁত। গৈছো ন।
তোমালোকৰ আৰু কোনোবা চহেলি গৈছে
খেল চালো তেও দিছিল কৈছিলে দাদা কেইটাৰ মানে দিব নাই নিদিলো।
অহ ', তোমাৰ লগত আৰু কোনোবা ভণ্টি
খোৱা বোৱা হয়। ভণ্টি কৈছিলে ভন্টিয়ে খেল দিছে যে নোৱাৰিলে গৈ
অহ', - অহ', - অহ', ভাইটি হৈছিলে চাগে।
ভাইটি- ভাইটি যোৱা নাই ভন্টিয়ে মই গৈছিলো।
অহ ', - অহ ', ঠিকে আছে।
চাইকেল লৈ গৈছো এনেকুৱা গৰম বহুত গৰম মাৰিছে।
অহ ', চাইকেল চলাই ইমান দূৰ বাত গৈছে আকৌ।
অহ ', চাইকেল চলাই গৈছো এক নাই গাড়ী ঠিক চাইকেল চলাই ভাল লাগে ন গৰম হলেও চাইকেল--'
হয় হয় হয়।
সেইটো চাইকেল
অ আজি মইয়ো ফুৰিব গৈছিলো বজাৰত গৈছো কাপোৰ কানি কিনিব কাৰণে মই সৰু ছোৱালীজনীৰ কাৰণে কাপোৰ কানি আনিলো ডাঙৰ ছোৱালীজনীৰ কাৰণে আনিলো বজাৰ অলপ কিনি আনি আৰু মিঠাই চিঠাই কিবা কিনি কিনি পলৈ গৈছিলো আৰু আনিব। এতিয়া মানে হেৰি নাই অ গৰম না ছোৱালী ন কাৰণেতো দুটা গেঞ্জি চেঞ্জি ন আৰু সৰহকে আন ন ভাল লাগিছে মাৰ্কেটখনত বৰ মজা লাগিছে কিন্তু যাই মাৰ্কেটত। তুমি এনে বজাৰ চজাৰ যোৱা নেকি হা তুমি বজাৰত যোৱা নেকি? মাৰ্কেটত কাপোৰ কানি কিনিব কাৰণে, মই কিন্তু মাতবোৰ অহা নাই দেই নেটৱৰ্কৰ খেলি মেলি নেকি মাতবোৰ অহা নাই।